অহ, হেল্ল-হেল্ল' শুনিছ-শুনিছ নে? শুনিছ, অ মই শুনি আছোঁ।
অ, এ আছো দে, কি কৰি আছ?
অ, ভাত খাই আহিছো।
হা, ভাত খালি?
অহ, খালো-খালো।
অ-অ, এই মই একে কাম কৰি আছো। আছোঁ।
অহ
নাই, তাইক কিবা অকন বনাই দিও বোলোঁ, হেৰি-চেৰিয়ে কিবা ভোক লাগিছে ভাত নাখাই। অহ, ৰুটি-চব্জিকে বনাই দিমগৈ। বে
হেল্ল' পনীৰ বনালো বোলো মই।
অ, বনাই দিম গৈ পায়, তই কি কালি কি, কৈ আছিলি তই ইয় হেৰিয়ত বিষয় যে কি কৈ আছিলি? অ
কি বিষয়?
এইয়া, উম, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিষয়ে কি সুধি আছিলি? মইতো কালি এতিয়া মই পাহৰি থাকিলো নহয়। অ-অ, এ ৰ মই এতিয়া এজনীও বনাই দিব লাগে বোলে তাতেও মই কৈ লওঁ দে, আকৌ তাৰ পিছত বনাই দিম আৰু দে এ এতিয়া ইয়াক মালভোগ কল তা খাই লৈ-চেহে ভোক বোলে লগা নাই। উম, এ মই কয়চো, শুনি ল মই এতিয়া তাৰ কিতাপখন দেখিহে মই। পাইছো।
অহ।
অ সেই প্ৰশ্ন কেতিয়াবা আহে বাৰু কিবা কাৰনত সুধিবলৈ আহে
অ কিমান চনত জন্ম হৈছিলে?
হেৰি কি বুলি কৈ সেই স লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ কত জন্ম হৈছিলে?
অহ অহ অহ।
এ ওঁঠৰশ শকত জন্ম হৈছিল মানে নগাঁও জন্ম নগাঁও ৰহাত জন্ম হৈছিলে অ। তাপা আকৌ ওঠৰশ কিমান চনত জন্ম হৈ চিলে জান?
কিমানত?
ওঠৰশ নবৈ চনত জন্ম হৈছিলে।
বয়।
তাৰপৰা আকৌ তেখেত অ এই তই একে শুন নেকি বেদ কৈ আছো ইমান চিৰি চিৰি।
শুনি আছো ম-ময়তো শুনি আছো।
ইমান চিঞৰি চিঞৰি কৈ আছোঁ তেওঁ শুনা নাই অ শুনি চ এতিয়া অ।
শুনি আছো দে।
অ সেয়া নগাঁও ৰহাত জন্ম হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈচোন বি-বিমান বন্দৰতে হৈছে সেই গোপীনাথ বৰদলৈয়ে আকৌ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আমি বিমান বন্দৰতো দেখা নাই নেকি? তেখেতৰ শিক্ষাত
শুনি আছনে? ক
অ অ হেৰি শিক্ষাৰ হেৰিয়ত অ কি বুলি কয় শিক্ষা জীৱন আৰম্ভ আৰম্ভ হৈছিলে গুৱাহাটীত অ। এ পৰীক্ষাত আহিলা লি কিবি এই কিবা পৰীক্ষা চৰীক্ষা দিব আ তেখেত আহে এইবিলাক প্ৰশ্ন এ ক'ত যায় শিক্ষা লোক প্ৰিয় গোপীনাথ বৰদলৈ ক'ত শিক্ষা জীৱন আৰম্ভ কৰিছিলে। সেইটো মই এবাৰ পৰীক্ষা দিম। যাওঁতেনে কিবা এনেকে আহিছে কিবা এটা আহিছে মুঠতে। এ তেতিয়া লিখিবি গুৱাহাটীত। ত বুলি তাপৰা আকৌ গুৱাহাটী কোন কলেজ। কোন স্কুলত পঢ়িছিলে সেইটো আহে। হে গুৱাহাটী কলেজ। এ হাই স্কুলৰ হাই স্কুলৰ বুলি দি ব্যৱসায় স্কুল প্ৰৱেশ শিক্ষা পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ উচ্চ শিক্ষা উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছে। ছিলে অ'
আহ প্ৰৱিকা পৰীক্ষা তাতে পাছ কৰিছিলে আহ আহ তাপা সি কলিকতাত গৈছিলে। কলিকতাত পঢ়িব কাৰণে গ'লগৈ কলিকতাৰ পৰা তাপা আকৌ তাপৰা ক'ত আহিলে।
শিক্ষা আজিকালি সেইটো কাৰণে এতিয়া পঢ়ি ল'লে মানে মনত ৰাখিব লাগে। বেয়া নে?
মানত অ' ঘপককে কোনোবাই সুধিলেও এতিয়া নিজৰ মানুহৰ বিষয়ে নাজানিলে হয়। অ' জানিব লাগে নাজানিলে বেয়া লাগিব নহয়। কোনোবাই সুধিলো।
চনৰ পাঁচ আগষ্টত। তা হেৰি বোলে মৃত্যু। মৃত্যু কেতিয়া হৈছিলে সেইটো আহিলে লিখিবি ঊনৈশশ পঞ্চাশ চনত পাঁচ আগষ্টত তেওঁ মৃত্যুু বৰণ কৰে সেনেকে লিখিবি।
অ'
কেতিয়া ধৰিল গোপীনাথ বৰদলৈ কেতিয়া মৃত্যু হৈছিলে সেইটো প্ৰশ্নও আহে নহয়। তেতিয়া লিখিবি ঊনৈশ পঞ্চাশ চনৰ পাঁচ আগ পস্তাত
অ' উঊনৈছশ পঞ্চ চনৰ পাঁচ আগষ্টত অ'
এইটো ক আহে গোপীনাথ বৰদলৈটো ক'লো গোপীনাথ বৰদলৈ শিক্ষাৰ জীৱনৰ আৰম্ভণি ক'ত হৈছিলে সেইটো মই তোক ক'লোৱেই হয়। তাৰপৰা কোন চনত গোপীনাথ বৰদলৈ অসমৰ প্ৰধান। প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি হৈছিল এইটো আহে।
অ' প্ৰধানমন্ত্ৰী হৈছিল নহ
নাথ বৰদলৈ অসমৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি হৈছে সেইটো প্ৰশ্ন আহিলে তই এনেকে লিখিবি
তাৰপা,
কোন চনত বাৰু এইটো, ঊনৈস্য-ছিয়াশী চনত মানে অসমত, প্ৰধানমন্ত্ৰী হিচাপে মন্ত্ৰীসভা গঠন কৰিছিলে। সেইটোও আহিব, এইটো প্ৰশ্ন আহিব।
অ', তাৰ পৰা আৰু ক'ত যা', আৰু নেজা। আজিহে ভালকে,
তাৰপা আকৌ কোনে গোপীনাথ বৰদলৈ আহ', এইটো নাহে, এইটো নাহিব, গোপীনাথ বৰদলৈ কিয় লোকপিয়ল বোলা হয়? গোপীনাথ বৰদলৈ কিয় লোকৰপ্ৰিয় বোলা হয়।
কিয় বোলা হয়, মানুহক মানে মৰম চেনেহে বহুত দিছিলে নেকি।
সেইটো প্ৰশ্নও আহিব, কিহৰ কাৰণে আহে ৰ মই চাওঁ। কিহৰ কাৰণে আহিব। ক' ত কিয় বুলি,
লোকপ্ৰিয় গোপীনাথ বৰদলৈ, বুলিয়ে প্ৰথমে আগতে,।
অ', লোকপ্ৰিয় বুলি কিয় কোৱা হৈছিলে অ', কিয় কৈছিল তে জান অলো কপিয়ে পলে গোপীনাথ বৰদলৈক সেয়হে বৰদলৈ সেয়হে জনসাধাৰণ লোকপ্ৰিয় বুলি কৈ, আন মানে উম। তেওঁ পৰ্বত। ভৈয়াম সকলোৰে বাবে। সমান আদৰৰ নেতা আছিলে মানে, সকলোৰে কাৰণে মানে একে আদৰৰ নেতা আছিলে। সকলো কাৰণে সমানেই ভাবিছিলে কাৰো কাৰণে মানে একো এইটো হেৰি বেছি এইটো হে সৰু মানুহ এক। আকৌ সেইবিলাক ভাবা।
সেইবিলাক ভাবা নাছিলে মানে, যেনেকে বড়ো কছাৰী খাচী চব মানে প্ৰতিটো মানুহকে মানে অহ নিজৰ বুলি ভাবিছিলা অহ, সেইকাৰণে লোকপ্ৰিয় বুলি কয় মানে অহ সকলোৱে প্ৰিয় আছিল মানে, অহ।
কিয় নাহিবন অসমৰ হেৰি যেতিয়া।
অ এয়াৰপৰ্ট আছে আকৌ তেখেতৰ নামতে এয়াৰপৰ্টো আছে, তেওঁৰ নামত অ দুটাকে এতিয়া এয়াৰপৰ্ট বনিছে। সেইকাৰণে তো উন্নয়ন। নহ'লে এনে।
অসম খনৰ কাৰণে বহুত কিবা। সিহতি যে কৈছিলে সেইটো কাৰণে নহয় একে কি এটা বস্তু। টো গাতে বগাইছে। গৰমত একে সোপাহ। অকমানতে দে খজুৱতি হয় দে, বিচা চিচা সোপা দেখিলেই লাগে গাত।
উম। সেই নিমখৰ পানী দি আছে।
লাইনটো গ'ল গৰমত থাকিব পৰা নাই। এই বিচাহো গৈছে আমৰ বাকলি সোপা আম খাই খাই যতে ত'তে বাকলি সোপা।
অ তই যে, আম যে বনাইছ আম যে আনি খাই আছ মানে আহ গা বেয়া আনি আম আনি আনি তথাপিতো খাই আছ মানে আৱ খাইতো ভালে লাগে অঁ আমটো। গৰমৰ কাৰণেও হৈছে আমবিলাক। খাই আছো যে সেইকাৰণেও হ'ব পাৰে।
বাকলি খাই য'তে ত'তে নেপেলাবি। আমাৰ এইয়া যতে ততে পেলাই যে আমৰ বাক। বাকলি মানে হেৰিটো পালে।
অহ বিচা আহে বোলে আম গছ থাকিলে আমৰ বাকলি পালে উম। বিচা চিচা, বিলাক আহে আকৌ আম হেৰিয়ত দূৰত পেলাবি তেনে বহুত জেগা আছে পিছৰফালে, তেতিয়া দুৰটে।
উম ত হ'ব দে, আৰুনো কি কম আৰু লোকৰ। পিয়ৰ গোপিনাথ বদলৈৰ বিষয়ে যি কেইটা জানো ক'লো আৰু, মই ইমান নাজানোৱে অ তেওঁ কি আছিলে ৰ, ভাৰতৰ স্বাধীনতা দেশত উৎপাত হৈছিল ভাৰতৰ স্বাধীনতা,
স্বাধীনতা আন্দোলনত যোগ দিছিলে অলপ চলপ, ত ময়ো জানো তই যিমান জান, মইয়ো মইয়ো সিমানে জানো মানে এতিয়া মানে তই কিতাপ চিতাপ পঢ়াই আছ যে ল'ৰা ছোৱালীক যে তো অকন মান বেছি মানে বোলো বেছি, জানে বিয়াাত কিতাপ।
তেওঁ পিতৃ মাতৃৰ নামটো আহিব দেই গোপীনাথ বৰদলৈ যে, পিতৃ মাতৃৰ নাম কি আছিলে সেইটোও আহে। সেইটো আহি পৰীক্ষাত আহে। কেতিয়াবা আহে। এইটো কাম কিয় এইটো এতিয়া পিতৃ নাম আছে আছিলে হেৰি আছিলে, পিতৃ নাম কি আছিলে জান অ কি আছিলে
তই কিবা এটা কৈছিলি। দে এতিয়া তই পাহৰি গছ পিতৃ মাতৃ নাম, মই
অ মানে কি আছিলে পিতৃ নাম বুদ্ধেশ্বৰ বৰ্ডলৈ আহছে
আহ আহ বুদ্ধেশ্বৰ বৰদলৈ মানেশ্বৰী দেৱী, আহ মনত ৰাখি লম দে। বুদ্ধচৰ
তাৰ পৰা আকৌ ক'ত কত হেৰি কৰিছিলে সেইটো কালি কছিলো কলিকতা বিশ্ববিদ্যয়ালয়ৰ পৰা এম এ আৰু বি এল ডিগ্ৰী লাভ কৰি। া এইকেইটা খালি কৰচোে দে এতিয়া আৰু ইমান কৈ থাকিবলৈ অ নাই আৰুমোৰ কাম আছে নহয় গম পালি আকৌ ৰাতিকে ফোন কৰিবি দে আৰু সেই জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে কম দে, জ্যোতিপ্ৰসাদ আগৰৱালা
অ কালি বিষ্ণুপচাৰ ৰাভাৰ বিষয়েও কৈছিলি। উম।
জ্যোতিপ্ৰসাদ আগৰৱালা কোন আছিলে সেইটো সেইটো বিষয় মই ৰাতিকে কমাই এতিয়া কব সোন মই নাই মোৰ এতিয়া ঢেৰ কাম আছে। বৰ সোনকে কোলা হৈ আছে কিন্তু খোৱা নাই। কৰিবিব।
কত হেৰি বিষ্ণুপসাদ এভাৰ বিষয়ে অলপ কবি বিষ্ণুপসাদ, বৰষুণ ধ ধৰিছে ইমানো ভালকে ধৰিছে কোলা হয় খ না হ
অ আমাৰ এফালে মানে পোৱা নাই একে পুৰা কোলা হৈ আহিছে তি জানো লাইনতো থাকে নে নাথাকে, আকৌ বহুত খন ধৰিলে লনত নাথাকে নহয়।
হয় নেকি? বৰষ ধৰিলো লাইনতটো গুচি গুচি যায় এয়াতো কাট
তাৰ পিছত গৰমত থাকা আ
অ, ইনভাৰ্টাৰ এটা লাগেই দে, উম ইনভাৰ্টাৰ এটা প্ৰয়োজন হয় মানুহৰ কি বনাবি কি বনাবি কিনো বনাবি এতিয়া ভাত। পানি খাইঠি।